হেল্ল'!
চাউণ্ড আহিছে?
উম কোৱা।
অ' কি কৰিছা?
আছোঁ এনে। তুমি?
মই কি কৰিম আৰু এতিয়া এনে আছোঁ আৰু বহি পেলাই, হিচাপ কৰি আছোঁ।
ভাত, পানী খালা?
ভাত, পানী খোৱা হ'লগে তোমা তোমালোকে খালা?
নাই নাই, বনাইহে আছোঁ।
অ'।
কিহেৰে পিছে আজি?
আজি চিকেন খালোঁ ৰৈ পেলাই।
কোনে বনালে? অ' কোনে বনালে?
কি ক'লা?
কোনে বনালে?
এহ নহয়, হোষ্টেলত থাকোঁ মানে মই গৈ পেলাই। এই হোষ্টেলৰ সেয়াতে বনালোঁ। তোমালোকৰ কি বনাইছা আজি?
অ', আমাৰ আজি চিকেনে বনাইছে। চিকেন আৰু ৰুটি।
তোমাৰ চাউণ্ডটো কাটি কাটি আহি আছে। কিবা জোৰচে অহা নাই।
এতিয়া?
চাউণ্ডটো কিবা বহুত ল'-